হেল্ল', অ, কি কৰি আছা?
এয়া, এনেই বহি আছো ঘৰত, তুমি কি কৰি আছা।
ময়ো এনে। এনেই আছো ৰবা, এই তোমাক এই কিছুমান এটা কথা মানে সুধিব মোক ভবা ভাবি আছিলো কাক সোধু, ত তুমি মানে গম পোৱা নেকি, ত তোমাক খুদো নেকি কথাটো?
অ, সুধিব পৰা।
এই ফটোষনৰ ওপৰত কিছুমান কশ্নেষন আছে মানে মোৰ গম নাপাও, তেইখতো ক'ব পাৰিবা নেকি তুমি?
অ সুধাচোন পাৰিলে কম দিয়াচোন যিখিনি পাৰো সেইখিনি সহায় কৰি দিওঁ।
অ-অ ঠিক আছে দিয়া, মই কয় আছো বাৰু, এই ফটোষন মানে কি আৰু ইয়াৰ মূল ককাৰ কেইটা গম পোৱানে?
প্ৰদূ্ষণ, কব গলে তোমাৰ যিটো মানে আমাৰ পৰিৱেশত যিটো ক্ষতিকাৰক পদাৰ্থৰ মাত্ৰা বোৰ বাঢ়ি গৈ আছে, এতিয়াতো দেখা পোৱা না ৰাস্তাত গ'লে। কিমান ধূলি বালি যি কিমান প্ৰদূষন হৈ থাকে। সেইবোৰেই প্ৰদূৰষণ আমাৰ জীৱৰ মানে অনিষ্ট কৰে আৰু মানে আমাৰ শৰীৰৰ কাৰণেও বেয়া সেইবোৰ। তাকেই প্ৰদূষণ ইয়াৰতো প্ৰধান চাৰি প্ৰকাৰ আছে প্ৰদূষণ চাৰি ধৰণৰ প্ৰদূষণ আছে ইয়াত। এটা হ'ল তোমাৰ বায়ু প্ৰদূষণ। পানী প্ৰদূৰষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। আৰু এতিয়াাতো প্লাষ্টিক প্ৰদূষণো আছে। আছে যেনেকৈ প্লাষ্টিক বোৰ সকলোৱে পেলায় তাৰ কাৰণও প্ৰদূষন হৈ আছে। এই প্ৰদূষণটো আমাৰ কাৰণে মানে বহুত ডাঙৰ সমস্যা আৰু আমাৰ কাৰণে বুলিব পাৰে আমাৰ পৰিৱেশৰ কাৰণেও বহুত ডাঙৰ সমস্যা।
অ, মই মানে কিছুমানহে গম পাইছিলো যেনেকুৱা তোমাৰ বায়ু প্ৰদূৰণ এইবোৰহে গম পাইছিলো। ভালদৰে মানে সিটোৰ ওপৰত গম পোৱা নাছিলো, কেনেকুৱা কি- কি বা কি- কি প্ৰদূষণ কি হয়। ঠিকে কৈছা তুমি।
কেনেকৈ বায়ু প্ৰদূষণৰ কাৰণো আছে কাৰণ বোৰ জানা নেকি কেনেকৈ হ'ব পাৰে তুমি। কি ভাবা কাৰ কেনেকৈ হব পাৰে কাৰণবোৰ।
এতিয়া বায়ু প্ৰদূষণৰ কাৰণটো তোমাৰ ক'ব গ'ল যেনেকুৱা গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা তাৰপিছত তোমাৰ খেতি উদ্যোগ চিমনি খেতি পথাৰত নৰা জ্বলোৱা। নিৰ্মাণ কাৰ্যৰ ধূলি এইবোৰে ঘাই কাৰণ মেইন কাৰণটো হল যে হয় এই কৰ'ৰবাত ব্ৰিজ বনাই আছে তাতে থুলি হৈ আছে। সেইবোৰ ধূলি গাড়ী মটৰৰ ধোৱা কল কাৰখানাৰ পৰা ওলোৱা ধোৱা। সেইবোৰে আৰু মেইন তোমাৰ সকলো ঘাই কাৰণ হৈ পৰিছে। যেনেকুৱা আমাৰ কণিকা বা হাওফাওত সোমাই হাপানি আনকি কৰ্কট ৰোগো মানে হৈ আছে আৰু দিল্লী আৰু গুৱাহাটীত এইদৰে চহৰতো শীত কালত তোমাৰ অ - অ তিনিশ পাৰ হৈ যায় যি স্বাস্থ্যৰ বাবে অতি বিপদজনক তেনেকুৱা তোমাৰ দিল্লীতো বহুতে ধূলি এনেকুৱা হৈ থাকে। কেতিয়াবাো মানে চৰকাৰে কৈয়ে দিয়ে যে মানুহে ঘৰৰ পৰা নোলাব। বা গুৱাহাটীত তো মানে তোমাৰ এইবোৰ ধূলি চুলিৰ কাৰণে এতিয়া মানে ঠাণ্ডাৰ দিনে নোহোৱা হৈ গৈছে ক'ব গ'লে। ইমান খিনি ধূলি আৰু গৰমৰ দিনে বেছিভাগ থাকে বা গৰম দিনতো মানে বৰষুণ দিয়াৰ পিছত ইমান ধূলি হয়। যেনেকুৱা কোনোবাকে কুৱলি পৰি আছে এনেকুৱা অৱস্থা আৰু দিল্লীতো তেনেকুৱাই হৈ আছে, যি স্বাস্থ্যৰ বাবে অতি বিপদজনক আৰু শিশু বি সকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় শিশুসকললেও ত' বেছি ইমান ই নাথাকে সিহতৰ স্বাস্থ্যৰ প্ৰতি টো সিহতৰটো মানে ক্ষতি কৰে। তাৰপিছত বুঢ়া যিবোৰ হৈ আছে তেও তেওঁলোকৰো বহুত মানে ক্ষতি কৰে আৰু।
হয় এই শিশুসকল আৰু বৃদ্ধসকলৰ কাৰণো বহুত ক্ষতিকাৰক তেখেতৰ ইমান। ভাল নাথাকে ন অকমান বেয়া হলেই তেখেতৰ আৰু বহুত বেমাৰ আজাৰ হৈ থাকে।
উম- উম। বহুত কমজুৰি আৰু ন এনেইতো মানে ল'ৰা ছোৱালীবোৰো কমজুৰিয়ে থাকে।
হয়।
আৰু তুমি বাৰু গম পোৱা নেকি মাটি প্ৰদূৰ্ষণৰ উৎস কি।
মাটি প্ৰদূষণৰ উৎস হ'ল - তোমাৰ যেনেকুৱা এয়া খেতি বাতি কৰোতে, যেনেকৈ ৰাসায়নিক সাৰ দিয়ে, কীটনাশকৰ ব্যৱহাৰ কৰে, পিছত যে মানুহে প্লাষ্টিক বোৰ পেলাই থাকে, এই আৱৰ্জনাবোৰ পেলাই থাকে। চহৰৰ যিবোৰ মানে, জাবৰ সেইবোৰ মাটিত পুতি থৈ দিয়ে, তাৰ কাৰণে মাটি নষ্ট হয়, মাটিৰ গুণ নষ্ট হয়, মাটিৰ উৰ্বৰতা নষ্ট হয়, শক্তি নষ্ট হয়।
সেইটোৱেই প্লাষ্টিক মাটিত আৰু বহুত প্লাষ্টিক বোৰ আৰু এনেকুৱা বস্তু সেইবোৰ আকৌ পচিয়ে নাযায়, বহুত বছৰলৈকে সেইবোৰ থাকি যায়। সেইকাৰণে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে। যদিও ব্যৱহাৰ কৰে, সেইবোৰ মাটিত পেলাব নালাগে। তাৰ ফলত কি হৈছে মাটিৰ উৰ্বৰতা নষ্ট হৈছে। আৰু ইয়াৰ ফলত কি হৈছে, এই শস্যবোৰ উৎপাদন কমি গৈ আছে, তাৰ শস্যৰ উৎপাদন কমি গৈ আছে। তাৰ কাৰণে কৃষকসকলে কি কৰে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। কীটনাশক ব্যৱহাৰ কৰে, এইটোতো আমাৰ কাৰণে বহুত বিপদজনক ন? তাৰ কাৰণে কিমান মানুহৰ কিমান বেমাৰ আজাৰ হৈ আছে। ইয়াকে আৰু খাদ্যৰ জৰিয়তে ৰাসায়নিক পদাৰ্থ বোৰ কি হৈ যায়? যেনেকৈ শস্য বোৰৰ পৰা খাদ্য আমি খাও সেইবোৰ আমাৰ ৰাসায়নিক সাৰবোৰ আমাৰ ভিতৰলৈ সোমাই গৈ আছে, শৰীৰত সোমাই গৈ আছে। তেনেকুৱা আৰু
উম।
অ', সেইটোয়েই এনেকৈয়ে মাটিৰ প্ৰদূষণ হৈছে। তেনেকৈ শব্দ- শব্দ প্ৰদূৰষণ হৈছে, তুমি জানা শব্দ প্ৰদূষণ কেনেকৈ হব পাৰে, তুমি কি ভাবা শব্দ প্ৰদূষণ কেনেকৈ হয়? গুৰু
শব্দ প্ৰদূ্ষন তোমাৰ ক'ব গলে গাড়ীৰ যেনেকৈ হৰণ, বাইকৰ উচ্চ শব্দ, নিৰ্মাণ মেচিনৰ শব্দ, তাৰপিছত তোমাৰ এই পানীৰ কাৰণে যে বৰিং কৰে, সেইটো শব্দ। তাৰপিছত তোমাৰ, এই অ', ডেচিলৰ ওপৰত শব্দ ভ্ৰমণ কৰি, শক্তি কমায়। তাৰ পিছত তোমাৰ অ, ফটকাৰ শব্দও হয়। সেইবোৰতো হৈ আছে শব্দ প্ৰদূ্ষণ, সেইকাৰণে দেৱালীত তোমাৰ অ' শব্দ ফটকা এইবোৰ ফুটাব মানা কৰে, কিন্তু হলেও মানুহে নুশুনে আৰু তেনেকে শব্দ প্ৰদূষন শুনো হয়, আৰু লগতে সেইটোৰ পৰা বায়ু প্ৰদূষণো হয়। ফটকাৰ পৰা। উত্তৰ ৰক্ত ৰক্তচাপ, তাৰপিছত তোমাৰ মানুহ চাপো পনীৰ বিখ্যাত। ঘটাই চহৰৰ মানুহ - মানুহ খিংখিঙীয়া হোৱাৰ এ কাৰণ এ মানে তুমি চহৰৰ মানুহবোৰ চাবাচোন অকমান পুতুককে খং উঠি যায়, সিহঁতৰ এইবোৰ ইমান মানে নানান শব্দ আৰু ইমান জোৰে - জোৰে শব্দবোৰ হৈ থাকে। সেইবোৰৰ কাৰণেও মানুহবোৰ মানে চহৰৰ মানুহবোৰ খিংখিঙীয়া, কিন্তু গাৱৰ তেনেকুৱা নহয়, গাৱৰ পৰিৱেশ বহুত ধুনীয়া ভাল এনেকুৱা শব্দ প্ৰদূৰষণ একো নাই। তথাপিও আই থকা থকাৰ পিছতো আমি ৰাতি দহ বজাৰ পিছতো মাইক বজাও, মানে আমাৰ দেশত আইন আছে, হলেও আইনেও একো কৰিব নোৱাৰে, ৰাতি দহটা বজাত পিছত শব্দ এনেকে কোনো গান বজোৱা উচিত নহয়। কিন্তু আমিতোবোৰ বজাই মানুহেতো বজায়ে থাকিব, তেনেকে আৰু শব্দ প্ৰদূ্ষন খিনি। উ হৈছে, উ তুমি। তুমি বাৰু গম পোৱা নেকি পানী প্ৰদূৰ্ষণ কেনেকৈ হয়?
পানী প্ৰদূৰ্ষণতটো তোমাৰ এইয়া পানী প্ৰদূৰ্ষণতটো হৈয়ে থাকে, এই যিবোৰ মানে নালা ন ৰ্দমাৰ পৰা গৈ যিবোৰ পানী লাগে নলাৰ পৰা ওলাই গৈ পানীবোৰ সেইবোৰ ক'ত পৰে? নদীতে পৰে। তাৰপিছত চহৰৰ যিবোৰ লেতেৰা পানী থাকে তাৰপিছত যিবোৰ খেতিত ব্যৱহাৰ কৰে পানীবোৰ সেইবোৰ কি কৰে সেইবোৰে আাৰ য খাল বিল থাকে নদী থাকে পুখুৰী থাকে তাত গৈ পৰে তাৰ কাৰণে প্ৰদূষণ হয় তাৰ পিচত যে ব্ৰহ্মপুত্ৰ আজিকালিতো দেখা পোৱা নাই ব্ৰহ্মপুত্ৰৰ পানীতটো কিমান লেতেৰা তাতে কিমান প্লাষ্টিক জমা হৈ থাকে মানে যিমান যি পাৰে যিমান নলা নৰ্দমা যে চব গৈ ফালে ব্ৰহ্মপুত্ৰতে যোগ দিছে বহ্ম তাতে ব্ৰহ্মপুত্ৰ পানীটো আৰু লেতেৰা হৈ গৈ আছে, আৰু এই পানী প্ৰদূষণ পানী প্ৰদূষিত পানীবোৰ খাই ফালাই মানুহৰ বহুতো বেমাৰ আজাৰ হৈ আছে ডায়েৰিয়া হৈ আছে জণ্ডিছ হৈ আছে টাইফইড হৈ আছে তাৰপিছত মাছৰ মাছৰো ক্ষতি তি হৈ আছে সেই মাছবোৰ তো আমি খাওঁ তাৰ সেই মাছবোৰৰ পৰা আমাৰো ক্ষতি হৈ আছে। আৰু যিবোৰ পানীত থাকে জীৱ জন্তু বোৰ সেইবোৰ সিহঁতৰ বহুত ক্ষতি ক্ষতি হৈ আছে ফলত কি হৈছে সকলোৰে নষ্ট হৈ আছে। আমাৰ পৰিৱেশটো নষ্ট হৈ আছে আমাৰো বেমাৰ আজাৰ হৈ আছে আমাৰ কাৰণেও ক্ষতিকাৰক হৈ আছে সেইকাৰণে আমি যিমান পাৰো পানী পানীটো ভালদৰে ফিল্টাৰ কৰি খাব লাগে আগতেতো কি আছিল আগতে সিমান প্ৰদূষণ হোৱা নাছিল সকলোৱে দায় মানে লগে লগেই নদীৰ পৰা আনি পেলাই পানী খাই দিছিল কিন্তু এতিয়া কি হৈছে বহুত ধৰণৰ ফিল্টাৰ বাপৰে কে দুটা তিনিটা ফিল্টাৰ লাগে পানীটো এতিয়া চফা কৰো
অ আৰু কিছুমান মানুহেতো কয় এই ভৰলুখনো বোলে আগতে বহুত মানে চাফা আছিলে পানী খিনি কিন্তু আজিকালি মানে তেনেকুৱা নোহোৱা হৈ গৈছে পানী খিনি ইমান কলা হৈ গৈছে
অ আৰু কিছুমান মানুহেতো কয়
উম।
তাৰপিছত এইয়া প্লাষ্টিক প্ৰদূষণোটো বহুত হয় জানান হয় নে তোমাৰ কি কি কি হবা এই প্ৰাচী প্ৰদূষণ কেনেকুৱা সমস্যা হয় আৰু এইটো ভৱিষ্যতৰ কাৰণে কি সমস্যা কৰিব আমাৰ কাৰনে
এতিয়া বা প্লাষ্টিক ক'ব গলে তোমাৰ প্ৰতি বছৰে বিশ্বত চল্লিশ কোটিটন প্লাষ্টিক উৎপাদন হয় তাৰপিছত তোমাৰ তাৰে আধাতকৈ বেছি এবাৰ ব্যৱহাৰ কৰিয়ে পেলোৱা হয় যেনেকুৱা আমি প্লাষ্টিকৰ বটল পানী খোৱাৰ বটল তোবা বজাৰৰ পৰা পলিথিনত বস্তু আনো চিপছৰ পেকেট নদীৰে সাগৰত পাইগৈ নদীত আমি নালাত পেলাই আছো কিন্তু নালাবোৰতো আকৌ নদীতে সেইবোৰৰ লগত যোগ পৰিছে নদীত যায় নদীৰ পৰা আকৌ সাগৰত যায় ত সাগৰীয়া মাছ কাছ প্লাষ্টিক খাদ্য বুলিয়ে খায় আৰু মৃত্যুমুখত পৰে সাগৰৰ বোৰে কি ভাবে এইবোৰে খাদ্যয়ই হয় ত সেইবোৰ সিহঁতে খাই খাই কেনে মৃত্যুৰ মুখত পৰি আছে এতিয়া তোমাৰ আহ মানুহৰ তেজতো মাতৃৰ গাখৰ গাখীৰতো পোৱা যায় আৰু ইয়াৰ দিঘ দীঘ প্ৰভাৱ এতিয়াও গৱেষণাৰ মানে বিশেষ হৈ পৰিছে আৰু যদি মানে এনে চলি থাকে শেষত মানুহৰো মানে বহুত খিনি প্লাষ্টিকৰ কাৰণে বহুত অসু সুবিধা হ'ব আৰু বেমাৰো হ'ব যেনে মৃত্যুবহন কৰি আছে ত মাছবোৰ মৃত্যু হৈ আছে তেনেকে মানুহৰো হব আৰু আৰু কিমান বছৰ পাছত
অ
তুমি বাৰু গম পোৱা নেকি অসমত প্ৰদূষণৰ অৱস্থা কেনেকুৱা
অসমততো প্ৰদূষণৰ অৱস্থা ক'ব গলে বহুতেই বেয়া গুৱাহাটী যেনেকুৱা গুৱাহাটীটো ভাৰতৰ আটাইতকৈ মানে প্ৰদূষণ চহৰৰ ভিতৰত এখন আৰু সকলোতকৈ বহুত প্ৰদূষণ হয় গুৱাহাটীত তাতে যান বাহন উম, বাঢ়িয়ে গৈ আছে তাৰ পিছত পাহাৰ কাটি, কাটি। বহুত উদ্যোগ নিৰ্মাণ কৰি আছে। ফ্লাই অভাৰ নিৰ্মাণ কৰি আছে। তাৰ কাৰণও বহুত মানে। প্ৰদূষণ হৈছে আৰু। তাৰ পিছত দেখা নাই নিউজত দি থাকে। এইয়া দ্বীপৰ বিলৰ অৱস্থা কি কৰি দিছে। গছবোৰ কাটি, কাটি নাইকিয়া কৰি দিছে। আগৰ দৰে আগৰ দৰে। দীপৰ বিল নায়েই এতিয়া। আগত দীপৰ বিল কি ভাল আছিল। গছ -গছনিৰে পৰিপূৰ্ণ আছিল। কিন্তু এতিয়া কাটি, কাটি গছ -গছনি একদম নাইকিয়া কৰি দিছে। পিছত ব্ৰহ্মপুত্ৰ যিটো তেল শোধানাগাৰ বৈধিত পদাৰ্থ পেলাই পিছত আৰু জিম বহুত নলত। বস্তু বোৰ যায় তাৰপিছত। খেতি পথাৰত যিবোৰ ইউৰিয়া কীটনাশক ব্যৱহাৰ কৰে সেইবোৰ মাটি স্বাস্থ্য। বেয়া কৰি আছে সেইটোৱে মানে। প্ৰদূষণৰ অৱস্থা বহুতেই বেয়া কব গলে সেকাৰণে আমি কিছুমান প্ৰদূষণৰ বিৰুদ্ধে কিছুমান। চে লক ল'ব লাগিব চৰকাৰে টো কৰিয়ে থাকে। কিন্তু চৰকাৰৰ লগতে মানুহেও সতৰ্কিত হ'ব লাগিব। প্ৰদূষণত ৰোধ কৰিবলৈ হ'লে।
কাৰণ চৰকাৰে কিমান বোৰ কৰিব। মেইন মানুহবোৰে যদি ঠিক থাকে তেতিয়াহে চ খিনি মানে মুক্ত হব। আমাৰ অসমখনো মানে ভাল হব আৰু প্ৰদূষন মুক্ত হৈ পৰিব।
অহ, সেইটোয়ে প্ৰদূষণক। চৰকাৰৰ লগত আমিও কাম কৰিব লাগিব।
উম। দিয়া বাৰু তোমাৰ মানে কথাবোৰ মানে। জানিবৰ মানে ইচ্ছা আছিল। কি এনেকুৱা কি হয় কি নহয়। ত শুনি কেনে ভাল লাগিল আৰু মই বহুত খিনি শিকিব পাৰিলো।
অহ, ধন্যবাদ।